হেল্ল', শুনিছো।
অঁ, কি কৰি আছ?
একো কৰা নাই। কি কৰিছ?
মই এনেই শুই আছো। ভাত খালি নাই?
অঁহ, নাই খোৱা বনাই আছে। ভাত খালি?
ভাত নাই খোৱা। কিহে বনাইছে?
মাংস আনিছে।
অহ, কি মাংস?
গাহৰি।
কোনে বনাইছে?
নবৌয়ে বনাইছে।
অঁ, অঁ, তই কবাত গৈ চিলি নহয় আহিলি নি?
নাই যোৱা আছোঁ।
কত আছ, গুৱাহাটীতে?
ফুৰিবলৈ আহিছিলোঁ।
অঁহ কাৰবাৰ ঘৰ আছে নি?
আছে আমাৰ পৰিয়াল।
উম।
তাৰপা ট্ৰেইনতে আহিলোঁ।
উম উম, বাকী খবৰ ভাল?
ভালেই, তোৰ খবৰ ভাল?
ভাল ভাল।
উমঁ।
বাকী কোন কোন আহিছ?
মই আহিছো তাৰপা আমা বা দুজনী আহিছে তাৰপা আউ লগ- গৰ দুজনী মান আহিছে, তাৰপা আমি কালি ৰাতি আহিলো মানে ট্ৰেইনত।
উম উম।
চাৰ অ চাই এঘাৰটামানত আহিলোঁ ট্ৰেইনত উঠিলো তাৰপিছত চাই আঠা মানত পালোহি ইয়াত তাৰপা আজি দিনত গ'লোঁ ফুৰিবলে চবে।
অঁহ কোন জেগা?
ফে ফেন্ঞ্চি বজাৰ।
অ বজাৰ হে।
উমঁ।
উম উম কামাখ্যা